হেল্ল'!
হেল্ল'!
হেল্ল'!
আহ শুনছা, শুনছা। হেল্ল'! শুনা নাই অ, ' অ, '। ক-ক-ক শুনিছো মই এনে আছো।
কি কৰি আছা?
এনেই আছো তই?
মই এনে আছো এনে মনত পৰিল আৰু সেইকাৰণে ফোন
অ, '। অ, ' তাকে।
চাহ তা খালি নে নাই অ' টো, স্কুলৰ পৰা অহাৰ পৰাই একদম কাৰো খবৰে নোহোৱা হ'ল। চব নিজৰ নিজৰ কৰ্মব্যস্ততা মাজ-জত মানে সোমাই গৈছে
অ, ' সেইটোৱে। চবৰে নতুন নতুন জীৱন আৰম্ভ হৈছে। স্কুলৰ পিছত সেইকাৰণে আৰু অহ আহ। কখৈ, কৈ থাক
আমাৰ-আমাৰ স্কুল বিদ্যালয়ত এই আজি আমাৰ বিদায় সভা আছিল হৈছিল যি।
অ' অহ, অ'। আছে আছে।
তাতে ভাল লাগ আছিল ইমান ভাল লাগছিল বোলো। চবকে লগ কাৰণে লগ পাইছিলো আমি। মোৰ চব মনত পৰে আমি কেনেকে মানে মম বিলাক জ্বলাই যাই ফালৰ গৈছিলোঁ আকৌ এইবিলাক এ কিবা আমাৰ দেকৰেচন
অ আৰু যিখিনি জুনিয়ৰ খিনি ইমান ধুনীয়াকে সজাইছিল!
আমাৰ কাৰণে সেইখিনি
অঁ সেইটোৱে।
অৱস্থা কি ধুনীয়া হল লাগিছে মানে আমাৰটো বেছি ভাল। ছিল না বাকী আ গড়ফেয়াৰ ৰেল বুলি কলি ডাইৰেক্ট অকল মানে সেই পৰ্দা কিন্তু আমাৰ বাৰু ইমান ধুনীয়া লাইট দিচি তাৰপিছত জিলিকিক লাই আমাৰ থ আমাৰ যিলাক মনৰ মানে ভাৱবিলাক মই ব্যক্ত কৰা নাই, মানে বু যিটো অলপমান ব্যক্তিগেত এতিয়া মানে বেলেগতকে অলপমান বেলেগ হৈছে সেইকাৰণে বেছি ভাল লাগছি।
অ' আৰু অ' চাচোন মনত আছে নাই বাৰু।
অ 'আমি যি না কৰিছিলো।
অ ' আৰু ইমান ৰাতিলে ৰাতিলৈ যে প্ৰেক্টিচ কৰিছিলো।
কিবা কিনো।
ৰাতিলৈ যে প্ৰেক্টিচ কৰিছিলো ডান্সৰ এটা দুটালৈ।
ৰাতি বাৰটা বাজিলে সেই গাড়ী দুই কষ্ট কৰা। অ' লওতে একদম হেৰি যি ভূতৰ ভয়। লগত।
ভোটৰ ভয় আৰু ইমান ভাল লাগছে।
ভয়তে মনে -মনে। পৰচ,
গোটেইখিনি ইমান মানে আমি। অ' আমি এতিয়া কাক যিখিনি ষষ্ঠ শ্ৰেণীত যেতিয়া আছিলো, তেতিয়া তোক যাব ইচ্ছা কৰা নাছিলো কান্দি কাটি হাহাকাৰ হৈ গৈছো কিন্তু।
ফাৰ্ষ্ট অ' প্ৰথম দিনা আমি বহুত কান্দিলো, উ তেতিয়াও কান্দিলো। এই
মইতো আৰু কাণচোৰুকা এই
তাৰপিছত
তাৰপিছত আকৌ আহ বিদায় সভা হওঁতেটো একদম তাকেটো
সেই যাত্ৰাটোৱে বেলেগ আছিল। আমাৰ কাৰণে যিগিলাক
অ' ৰে সঁচা।
আশীটা ল'ৰা ছোৱা- ছোৱালী মানে ডাইৰেক্ট পাইছোঁ, সে কি বহুত ভাগ্যৱান। কাৰণ সেনেকুৱা এখন মানে ঠাইত পালে
ক'ব আৰু, আৰু, মানে সেই যে ফিফটিন মিনিট চব ব্ৰেক দিলে দৌৰি দৌৰি আৰু আম মনত আছেনে, আমাৰ ক্লাছ টেন নে টোৱেলভ, ইলেভেন আৰু টেনত, আ মানে, আ সেয়া দিছিল আৰু, ব্ৰেক টাইমত এনেকুৱা ন্সেক্স টাইপত দিছিল। দিছিল বা ভুজিয়া টাইপৰ এনেকুৱা কিছুমান আৰু সেইটো যেতিয়া কেপটেইনক দিয়ে, কেপটেইনে যেতিয়া, সেয়া মানে বাচ্ছা অ' আৰু এনুৱেল ফাংচন বিলাক যে বিলাক ইমান ধুনীয়াকে পাতছিল, হেল্ল'।
অ'।
হেল্ল', অ', অ'। ক'। মই শুনি আছোঁ, দেউতা।
অ', হেল্ল'। অ', গোটেইখিনিয়ে ভাল লাগ উম, মানে নাছিল বা সৰুখিনিয়ে আমাৰ কাৰণে যিবিলাক কৰছি আহ! গোটেই খোৱা-লোৱাৰ ব্যৱস্থাৰ এটা গোটেইখিনি। গোটেইখিনি বহুত ভাল লাগ লগত চাইদত যে আমাৰ ফটো বিলাকো এনেকে উম। কিবা পৰ্দাত লগাইছিল।
দেখুৱাইছিল অ', অ', হেইটোৱে।
পৰা একদম টুৱেল্ভলৈ কিনকে কি থাকিলে সেইটোও বহুত ভাল লগা আছিল, লগতে আমি কিমান কান্দছিলো না। চবে
অ, হয় দে আৰু জেকে
চবকে এটা এটা দিছিল তেতিয়া, আমি যাই কেনেকা দিছিল
অ' ৰে আৰু আমাৰ যে যেতিয়া মানে সেই ল'ৰা কেইটাই ল'ৰা কেইটাই যেতিয়া ভাষ কান্দিছিল তেতিয়া যে কি হৈছিল না। আৰু এতিয়া যদি কেতিয়াবা সেই স্কুলৰ ফটো বা ভিডিঅ' কিছুমান চাওঁ তেতিয়া মানে আগৰ যিবিলাক স্মৃতি আছে তাৰ সেয়া চ'ব মনত পৰি যায় একদম গোটেইখিনি কথা
ওপৰে মানে কি আৰু ভাল লাগে। দে এতিয়া বেয়াও লাগে ঘূৰিতো যাব নোৱাৰো।
অ সেইটোৱে এতিয়া আহ আমাৰ মানে কি আৰু বিদায় সভা এখন আমাৰ স্কুলীয়া জীৱনৰ শেষ বুলি ধৰা হয়। অ সেইটোৱে এতিয়া বিস্কুল বিদায় সভা এখছ লীয়া জীৱনৰ শেষ বুলি ধৰা হয় কিন্তু আমাৰ এই যি বন্ধুত্ব গোটেই সাত বছৰ দি আমি যিখিনি বন্ধুত্ব গঢ়িলো, অ সে সেয়া কিন্তু কেতিয়াও শেষ নহয় এতিয়াও বহুতে মোক মানে খবৰ বা ভাল আছো, পৰীক্ষাবিলাক কেনেকুৱা হ'ল এতিয়াও সোধে ইমান ভাল লাগে মানে সিহঁতৰ যে মনত আছে মানে কথাবিলাক। অহ সেইটোৱে।
ই গোট ই আমি আছিদ ল'ৰা-ছোৱালী সি সেনকে খবৰ নলয় আৰু মানে এধৰ তাৰ আচিতাৰ ভিতৰত দহজনে খবৰ লয় বা মইয়ো কাবাক সোধো।
অ সেই আৰু গোটেইখিনিয়েতোকে তেওঁ ললয় আৰু গোটেইখিনিৰ লগত যিহেতু ইমান মাতা বোলা নাছিলো। অ হেই নিজৰ মানে যোনে যত পঢ়িব
আমি এফালৰ পৰাই ভাগ্যৱান মানুহ কাৰণ আমাৰ আমাৰ আমাৰ আমাৰ বছৰটো
অহ ক।
নাগালেণ্ডৰ পৰাও আহিছে উ মেঘালয়ৰ পৰাও ফ আহিছে।
অ মেঘালয় পৰা অ।
সিহঁতেও আমাৰ ভাষা বিলাক গমছে হেৰি আৰু মানে সিহঁতেও মানে পোৰা শিকি গৈছে।
অসমীয়া শিকি গৈছে আৰু যেতিয়া এটা আমাৰ সংস্কৃতি শিকি যায় বেলেগ ভাষাই মানে বেলেগে
ইয়াত অ প্ৰথম আহোতে সিত যাম কি আমাৰ ইয়াতে ইয়াৰে আমাৰ মানে এ নীতি নিয়মবিলাক কি কেনেকে আমি চলোঁ কিন্তু সিহঁতৰ লাহে লাহে মানে সব মানে সিহঁতে মানে পয়া হৈছে। আৰু চেষ্টা কৰোঁতে কৰোঁ নল সিহঁতে
ভাল লাগাই যে অসমত আহি কেনে মানে আমাৰ ভাষা শিক কি যোৱা এখন বেলেগ জনগোষ্ঠীৰ মানুহে এটা বেলেগ জনগোষ্ঠীৰ মানুহে ন
উম সেইটোয়ে লগতে সিহত এয়া আমাৰ হাত পাজ পোছাক গিলাকো পিন্ধা পিন্ধি কাৰণে ভাল অ আমাৰ সাজ-পোচাক বিলাকো সিহঁতে পিন্ধি আদৰি লৈছিলি ফালোৱা হ'লনে নাই?
বাকী খোৱা লোৱা হোৱা নাই বাৰু এতিয়ালৈ
হেল্ল'?
হেল্ল'! হেল্ল'!
নৱোদয় মানে নৱোদয় সেই জাত চাইলো অ নৱোদয় জ ৰাত য নাকচাব পাৰিলো হয় সেই সাত বছৰীয়া দিত
তাকে কেতিয়াবা ভাবো যে আকৌ শৈশৱৰ কাললৈ যদি য আৰু আ আমাৰ বোৰতো আহ মানে যিটো ৰূপালী জয়ন্তী অ' সেইটোয়ে। চব খুজিছিলো আছে -আছে
ইমান ধুনীয়া লাগি ইমান ভাল লাগিছিল, কিমান হাঁহিছো, কিমান ফূৰ্তি কৰিছো, কিমান নাচিছো কিমান বাগিচো মানে হিচাপ। হিচাপ নাই। প্ৰচেচন কৰি।
আৰু সেই দুইদিন ইমান পটকে গুচি গৈছে। বাপৰে।
যাত্ৰা আছিলে আমাৰ।
অ' অ' আৰু সেই দুইদিন ইমান পটকে গুচি গৈছে।
মানে আমাৰ ৰজন জনাই আছিল ঢোল। পেপাৰ মাত কোনোবাই নাচিছিল। আহছিল? অঁ
তাইছে
মানে টিচাৰ খিনি ভাল আছিল আমাৰ, ‌শিক শিক্ষয়্ৰীাকো ভাল আছিল, আমাৰ বহুত মানে সহজু কৰিছিল, তাৰ ক্ষেত্ৰতে বা কিবা
আৰু এতিয়াও এতিয়াও মোৰ মানে আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছিল, তেওঁলোকৰ কথা একদম বহুত মনত পৰে। তোৰ মনত পৰে নে?
চব বোৰে কথা মনত পৰে, এটা এটা মানে শিক্ষকৰ কথা মনত পৰে, বাইদেউৰ কথা মনত পৰে ছাৰ ক মনত পৰে, ছাৰ এটা কেনেকে ভৰা়ালি কেন্তকে আমাৰ লগত আজৰি সময়ত মানে হাঁহি মাটি ফূৰ্তি কৰি আছিল, নাচিছিল, আমাৰ কিবা এটা অনুষ্ঠান হ'লাই ছাতে মানুহে নাচিছিল কোনোব কোনোবাই গা গাইছিল, এইবত আকো মনত পৰে, ভাষণ দিছিল।
আৰু আৰু, এ'
স আছা নেকি
কোনবাত আছে আমাৰ চাৰিতে বাঁহীও বজাইছিল। মনত আছেনে?
কোনলা, মোৰ ভালকে মনত নাই হলেও অলপ অলপ আছে আৰু।
আৰু এবাৰ, শিক্ষক দিৱসৰ ৰাতি যে
হ হেল্ল'
শিক্ষক দিৱসৰ ৰা নিজাৰ আমা হয় সেই খছিলিব ৰাতি যে, গণিতৰ ছাৰে ঢোল বজাইছিল আৰু গোটেই বাইদেউবলাকে নাচিছিল একদম।
অঁ মনত আছে। গোটেই ফিল্ড খনত মনত আছে, মনত আছে। তালো বজাইছিল কোনবাই, গানো গাইছিল কোনবাই। মনত আছে?
আৰু, আৰু অঁ আছে আছে, আৰু ফি আমাৰ যিজনিজ ছাৰ আ ফিজিক্সৰো ইয়াৰে নাছিলেই, ছাৰে ইমান ধুনীয়া স নাচিছে।
ফিজিক্সৰে বহুত ধুনীয়া নাচে। তাৰ পিছতম বায়ু
আৰু সেইবিলাক কথা ভাবিলে এতিয়াও ভাল লাগি যায়
অঁ মনতো কেতিয়াবা ভাল লাগে এতিয়া মইয়ো চাই থাকো আগৰ ফ ফটো বিলাক, ভিডিঅ' বিলাকে হওক, এইবিলাক মানে ভাল লাগে কিছুমান আৰু মানে নৱোদয়ে এতিয়া মানে গোটেইখিনি ম মৰম একদম, কোনোবা এটা হৃদয় কোনোবা এটা কোনাত মানে সজীৱ হৈ আছে আৰু, সদায় থাকব বাৰু চবৰে মনত থাকব য
আহ, সেইটোৱে চবৰে আমাৰ গোটেই খিনিৰে অহ ' সেইটোৱে।
আগৰ আমি ছিক্স ছেভেনত থাকোতে আমি ছিক্স চেভেনত থাকোতে আমি একো মানে পাত্তাই পোৱা নাছিলো কি হৈ আছিল। কি হয় নবোদয় কি নহয় আৰু আমাৰ লকডাউনো যেল নহয় লকডাউনৰ কাৰণে আমি এইটৰ বছৰটো নাপা পালো বহুতৰ। দুখ মনত।
অহ ' বহুত দুখ আৰু - আৰু যে আমাক। বিহাৰলৈ পৰি মানে লৈ যায় একবছৰৰ কাৰণে আমি সেই তো নাপালো।
ইমান মানে সেইটো ক্ষেত্ৰত বাৰু ভাগ্যৱান নহয়।
অহ ' সেইটোয়া অলপ মানে দুখ কৰবাত যদি না গ'লো